হেল্ল' অ', খালো খালো
অ', এতিয়া অলপ চাই চিন্তি
উম ঠিকে কৈছা, মই বাৰু সেনকে যি যি অপচন কেটা আহিছিল এ মই টিপি দিছো য়েছোন মানে মানে আগতেটো মানে গোটেইখিনি মানে না না কেই আছে
ৰে ৰে ৰে ৰে ৰে ৰে, নাই নহয়
গো-গোটেইখিনি নহয় নহয় হয়, সেই আছ
হয়, উম এ ৰ'চোন ৰ'চোন এ মই ভূল লিখি দিলো।
কি হ'ল?
দেখি আহিছিলো ফটো ছটো
কি শুনা পোৱা নাই?
লিখি আছিলো ভূল হৈ গ'ল। মোৰ মাততো ভালকে পাইছা না?
নাই অকন ফাটি -ফাটি আহি আছে।
এতিয়া, এতিয়া?
তই এই টোত কিবা এটা ক'চোন?
লাহ
তেওঁ আহি আছে কেইমাহ মান ঠিক থাকে।
অ সেইটো।।
উম।
এতিয়া আহচি?
এতিয়াও ভালকে আহিছে।
অ'
কি কৰি আছা, মানে? কোনটো চেপ্টাৰ কৰি আছা?
ন এইটো ই মন
কেমিকেল।।
অ' হয়।
চলিউছন।
বে অ', এই তিনি।। উ।
হা।
তিনি ফাইনেটিক্স।
ভাল টো কেমিকেল ফাইনেটিক্স।
উম।
মই নকৰিলোৱে মই আধা কৰিলোঁ থৈ দিলো মই ভাবিলো এই চলুচনটো কৰো বুলি। কাৰণ একজামত একজামতো সেইটো।। ত আহিব ন ফাৰ্ষ্টত বাকী কেইখনতো নাহেই। সেইটো এৰিব আৰু কিবা এটা এৰিব। ত' মই একজামৰ খিনতো লিখিব লাগিব টো ন যিয়ে নহক?
উম।
কিবা টো লিখি আহিব লাগিব। অ মই ছাগে।। পৰীক্ষাত চাগে মানে। সেই এইটো কি বুলি ক দুটা চেপ্তাৰ আহিব চাগে নাহে
অ মোৰো এটয় লাগিছে ইমান প্ৰথমে এলি পৰীক্ষা
ফাৰ্ষ না ত' এটাই আহিব চাগে এটাই বোলে দুটা দুটা বা মেক্সিমাম তিনিটা বাকী মেথছৰ নাজানো আৰু তলে তো বহুত আহ আহে দেচোন স
কিবাৰ ঠিক নাই নহ সিহঁতৰ আৰু
সাকেইটো
মই তাকে ভাবি আছো তাই ইমান দূৰত লৈছে বা
কোনে অ পাই অ অ উম বহুত বেছি দূৰ হৈছে
স অ তাই মনো লগা নাছিলে ইয়াতেও
অ আৰু মানে ইহঁতৰ লগতো এতিয়া মানে লগ নহয় না তাৰ আগৰ লগ এটাৰ লগতো লগ নহয় তাই ত' এতিয়া মানে আৰু বাকী সিহত তে মে নিজৰ নিজৰ থাকে কাৰণ একেই খলেজ হৈ গৈছে সিহঁতৰ অ বাকী এই বেলেগ হৈ গ'ল তই সেনেকে এতিয়া পতাও নাযায় সেনেকে ত সেনেকে তাইৰ দুখ লাগে বাকী বাকী আমিও মানে সিমানটা ইমানটা হেৰি কৰি নাথাকো না তাইৰ কথাই নাথাকো
উম
উম ত সেইটো কাৰণে তইটো মোক কয়ে তই তই তহঁতে প্লেনাম ন কোৱা
অ ত গম পাইছ অলপ চলহ যে আমি অলপ সেই দূৰত ৰাখিব ট্ৰাই কৰি আছো
অ তাই গম পাইছ
উ ততে নিজে আঁতৰি আঁতৰি গৈছে আৰু কিবা হলেও ইমান এটা ভালো লগা নাই আৰু বেয়াও লগা নে মানে ভালো লাগছে বেয়াও লাগা নাই সেনেকা হৈছে
ম তিনিহজাৰ প চ
যদি গৈছে ভালৰ কাৰণে গৈছে। মোৰ কেনকা লাগি আছে এতিয়া
অ' ঠিকে আছে, কিন্তু তাই যেনেকুৱা কৰিছে তাৰে পিছতো মানে যোৱাটো ভালেই হৈছে দে, ইয়াতে থাকিলেতো দিগদাৰী লাগি থাকিল হয় তাই। ভালে হৈছে দে গৈছে তাত। এনেও তাই পাৰে ইমান টা লগ নাই ট তেতিয়া এনতে তই এনেুৱা ভালেই হৈছে সিহঁত সিহঁত তেওঁ তাইক পাত্তা নিদিয়ে না।
উম উম উম উ
তেন্তে ঠিকেই আছিলে দে
মই এইটো কথাত অলপ আচৰিত হৈছো দে যে তহঁতে কিয় পাত্তা নিদিয় আকৌ তাইক।
মানে বেলেগ বেলেগ কলেজ হৈ গ'ল না
অ এইটো হয়। কিন্তু একবাৰ কথাটো চানা যে তিনটা একেলগে এটা কলেজতে লৈছে, আৰু তাক ওকলে এৰি দিছে, বা।
নহয় মানে, সেনেকে নাপাব না, চাইন্সত ক'ত পাব?
অ' এনেও এই চাইন্স লোৱা বুলি ভাবি কৈছিল ন অ' বাকী কেইটাতো বেলেগ বেলেগ লৈছে।
অ তাই মোক দেখা পাই কিনেহে তাই ইয়াতে লৈছে। নহয়, তাতে নললে হয় তাই তাই সেই ল'লে হয় আৰ্টছ ল'লে হয়।
অ' ক্ষেত্ৰত
ত' মোক ফোন মাৰি কিনে সুধিছে, মই ক'ত লৈছো তেতিয়া মই কৈছো মই ইয়াতে লৈছো এনেকেকে লৈছো ত তাইে কৈছে অ হ'ব দে নহলে ময়ো লম মোৰ লব মন আছে সেনেকে কৈছো তাই, ন তাইও তাত তাতে গ'ল হৈ তাই বহুত চেষ্টা কৰিছে, দেউতাকে নিজে বহুত চেষ্টা কৰিছে। নোৱাৰিলে ভাব সিহঁতে চেষ্টা কৰিছে, আমি, আমি সিহঁতে চেষ্টা কৰোঁতে। আমি যদি পোৱা নাই। কৰিলোঁ হৈ, আমি সেইখনিও নাপালো হয়। উম, উম
অ'।
উম
এ হৈছে আৰু, এইটো নহ'ল এইটো কাউণ্ট নহয় চাগে।
হ'লেও কণ্ট্ৰল কৰিবি।
হৈ কিন্তু
মোৰ আজি আজি কালি সাৱধান ইণ্ডিয়া চাই নালাগে আজি কালি নহয়
তই সেইবোৰে চাই থাক, তাৰ পিছত সেইবোৰ চাই ৰাতি ভয় খাবি যে কোনবাই উঠাই লৈ গৈছে।
অ' কৰবাত গ'লে মোৰ ভয় লাগি থাকে, এনেকুৱা হ'ব সেনেকুৱা হ'ব।
নাচাবি এইবোৰ, এইবোৰ সকলো হৈ দে চোন।
আৰু তাতে মায়েও চাই থাকে না। মই তেনেকৈ চাই থাকোঁ।
কি যে হ'ব আ
আৰে ফোনটো কি হল।
ন এতিয়া একদম লিখ্ব-চিখ্বৰ মন নাই আ বাদ দিছো মই।
কেতিয়াৰ পৰা লিখি আছা।
আঠটা মানৰ পৰা, দুইঘন্টা মানে হ'ল, অ। কেতিয়াবাই লিখি আছো।
হুম
উম, অলপচে এতিয়া মানে কি জানা মই টিউচন সিখিনিয়ে লিখি আছো কিন্তু বুজি লও তাৰ পিছত মই লিখো তাৰ পিছত আকৌ সেনেকে লিখো মানে অংক বিলাক আৰু। তাৰ পিছত আক অনেকে কৈছে এনকে তান টে-টাইম লাগিছে মোৰ।
উম, উম।
নহললে সেনকে মনত নাথখে এইটোৱে দিগদাৰ।। হ'লেও দেচোন ইমান এতিয়া নাই, এটা কুৱেশন আছে হৈ গ'ল আৰু।
উম, ঠিকে আছে।
উম।
এনেকোৱাই কৰবা লাগব আৰু উপায় নাই আৰু কৰিবতো লাগবই কিবাতা।
উপায়ও নাই।
কিন্তু এনকে কৰাটো বেছি আমি যোনখিনি পঢ়ি আহিছো আমি সেই খিনি-সিখিনি মানে ঘৰত আহি যেতিয়া মানে কৰাইছেহি তেতিয়া আহি কিনে অকমান চোৱা পিছত কৰা সিখিনতি মনত হৈ যায় মজাকে মই মানে কৰি চাইছো কেইদিনমান, মই যাগে মনত ধৰি যায় সেইখি
উম, সেইকাৰণেতো মই এতিয়া কৰি আছো সেইকাৰণে নহলে টাইম নহয় তাৰে এই-এটা কি ভাবছো জানা। যোনদিনা যি চাবজেক্টৰ থাকে সিদিনাই ৰাতিয়ে আহি কেনে কৰলি হল। কৰ্ব লাগিব আ বাক ঠিক এইদিন কিয় বেলেগ-বেলেগ হৈ যাব।
উ উ হলে হৈ যাব আৰু
নহলে ম
উম ইতিয়াপ ক ৰাস্তা বিলে ডাঙৰ কথা হ'ব পিতে আৰু মা নায়ে আৰু কিমান আছে জুন জুলাই আগষ্ট ছেপ্তেম্বৰক অক্টোবৰ লাষ্ট নৱেম্বৰ আৰু ছয় মাহ আছে ছয় মাহত গোটেই খিনি কৰিব লাগিব ভ
দিগদাৰ হব আমাৰ অ বা এইটো লবিনা লবিনা তাতে ই এ য'ত থাকে এক
ফিজিক্সৰ
চাম্ৰ
অ অলপ ইনফৰমেশচন লৈছিলো ৰ মই
হা কি কি মানে কেনেকুৱা কেনেকুৱা
অ ভাল মানে শিকত ভাল মানুহতো ভাল নহয়
হ মানে কেনেকুৱা টাইপৰ মানে সেই আমি যে আমি যে লৈছিলো মেথছ টউশচন সে ন নাই প নক নহয় আমি যে ৰৈছিলো মেথছৰ টিউচন আগতে এতিয়া কালাছ টেনত সেনে কোৱা টাইফৰ হয় নিকি
ছোৱালীৰ লগত বেছি লাগে উ বহুত লাগে বাল হ তজন এনেই পঢ়াত যলে হা তহঁতৰ মানে এতিয়া দুটা দুটা অ কি কয় এটা বেলেগকে আছে এটা বেলেগকে আছে এটা বেলেগকে মানে সটো অকল নদ বা জিৰ টিকটাৰ কাৰণে আছে মানে এনট্ৰেঞ্চৰ কাৰণে এতিয়া ইটো এটা গ্ৰুপ এ মানে এটা বেলেগকে আছে যত এই গাত একদম গানিবলে গাাধাই আৰু ছোৱালী কেইটামান আছে সেই কেইটা বলে একদমে গাাধাই ত বহুত একদম লাহে লাহে যাই আছে কৰ্চ টো কিন্তু হ'লে সেনেকা হ'লেতো ভালে যদি ভালকে বুজাই আছে ত আমি ভালে পাম কি বহুত বেছি দূৰ হ'ব জানানা সেইখিনি ৰিক্সা যে ৰিক্সা অকল হেৰি চাগে এই পিলি পিনি
উম।
নাযায়।
উ।
বহু দিকদাৰ হ'ব আমাৰ।
এ' উপায় নাই কৰিব লাগিব যদি মাক্স লাগে কৰিব লাগিব আৰু কিন্তু।
সেইটো হয়, আৰু কৈছে কি জল্দি যাব লাগিব।
কিন্ত আমাৰ চোন নিমিলেই মেইন কথা চোন এইতোৱই। আৰু এই। টাইম চেঞ্জ কৰিব দিলেও টাইম চেঞ্জ নকৰে।
কাৰণে বিৰাত প্ৰব্লেম হৈছে।
উম দেহাটি।
আহ।
বুজি পালে হ'ল, লাহে লাহে ভালকে বুজালে হ'ল। বিয়াৰ নিচিনা নহ'লে হ'ল।
আহ ইছ ৰাম।
এতিয়া হ'ল ন তুমাৰ আলচ। অ হৈয়ে গল অ আৰু অলপ এঘ এঘৰ।
হাআ।
অ' এই বাৰ লাষ্ট। কিবা যদি খেলি মেলি হয় ন লাইফ বৰবাদ হ'ব।
তোৰ লষ্ট নেকি এইটো?
আৰু ইটো আমাৰ। এ কি কয় ক্লাছটোৰ কথা কৈ আছো। ক্লাছ ন
উম হু।
এনেকে দিগদাৰ।
এই উৱা।
অ' দে হ'ব দে।
উম হম দে।